হেল্ল'।
হেল্ল' অ' পাইছো পাইছো কোৱা। অ শুনিছো দিয়া। এনেই টিভি চাইছো ৰবা, এইবোৰ যে বাতৰিত দেখাই আছে কিবা কিবি এইবোৰ চাইছো।
অ বাতৰি চোৱা তাৰমানানে,
অ বাতৰি চাওঁ অকমান, অসমীয়া সেইবোৰ চাই পেলাই বেয়া নালাগেচোন মানে।
অ তাকেইেতটো। এতিয়াতো এইকেইদিন অম্বুবাচীৰে চলি আছিল,
পুৰা চালো আৰু দেই টিভে, সেই ফেচবুকতে আৰু আজিকালি যে সৰু সৰু চেনেলবোৰ যে ওলাইছে
সামাজিক মাধ্যমত যিব চেনেল ওলাইছে নিউজ চেনেল
সেই চেনেল বিলাকত পৰ্টেল চেনেল বুলি যে কয় যে, উম উম। উম। অ, যোৱা নাই যোৱা নাই তুমি গৈছিলা?
বৰ আগৰ বছৰ গৈছিলোঁ দুবছৰৰ আগত।
অ। অ। মোৰো যাবলে মন আছিলে, কিন্তু কেনেকে যাবা তুমি, ইমান ভিৰ ভাৰ হয় ন।
অ ভিৰ হয়। সেইকাৰণে মই নগলো। মই যাম বুলি তথাপি তললৈকে যাম বুলি ভাবিছিলো, লগৰ ছোৱালী এজনীৰ লগত লগ ধৰিছিল
উম।
তাৰ পিছত আকৌ ভিট
প অ মানে
ধমত দেখা পাই পেলাই আৰু সেইকাৰণে মই ইমান ভিৰৰ মাজত আৰু কৰ'বাত কিবা আল আঠানি হ'ব। সেইকাৰণে। গৈতো ভালেই লাগে পিছত আৰু বাচ্ছাত তচ চা লৈ পেলাই, যোৱাটো ইমান সহজ নহয়। অকলে হ'লে যাব
দূৰৰ পৰা মানুহবোৰ আহিছে ন?
বহুত আহিছে, একচুৱেলি বহুত মানুহে মানে, মানে মাৰ শক্তি আছে।
আছে। আছে।
ইমান দূৰৰ-দূৰৰ পৰা মানুহ আহিছে। আৰু সঁচাকে জানা গৈ ইমান ভাল লাগে। মই দুবছৰ আগত গৈছিলোঁ তেতিয়া ইমান ভিৰ নাছিলে।
নাছিলে-নাছিল আৰু আজিকালি মানে, অ আজিকালি মানে এইটো প্ৰচাৰ হৈছে। আমি সৰু থাকোতেও অম্বুবাচী কামাখ্যাত গৈছিলে। কিন্তু ইমান প্ৰচাৰ নাছিলে, ইমান মানুহ নাছিল- নাছিলে-নাছিলে।
সামাজিক মাধ্যমত ইমান মানুহ
আছে আৰু অকল অসম বুলি নহয়তো ভাৰতৰ বিভিন্ন জেগাৰ পৰা মানুহ আহে আজিকালি।
চব মানুহ আহে। ভক্ত ইমানেই আহে
অ।
কালি মই দেখিলোঁ এজন মানুহে পূৰা আঁঠু কাঢ়ি-কাঢ়ি হাতত চাকি, চাকি এগছি লৈ-লৈ আঁঠু কাঢ়ি-কাঢ়ি তলৰ পৰা ওপৰলৈ গৈছে
অ অ অ অ অ অ আৰু তোমাৰ এ চিষ্টেমটো বেয়া নহয়। তোমাৰ এনে এফালেদি খোজ কাঢ়ি উঠিব দিছে, এফালেৰে নামিব দিছে। কিন্তু আমি ইমান প্ৰশাসনক দুখ দিলেও নহব। আমাৰ মানুহোতো লগাত পৰিমানতকে বেছি গৈছে ন তাতে? অ।
পাৰিবওতো লাগিব মানুহ, যেতিয়া প মানে পৰিৱেশতটো কন্ট্ৰল কৰিব নোৱাৰে টো এনেকুৱা অৱস্থা হ'বয়ে। প্ৰশাসনে কিমান
অ' চব বস্তু আমি চৰকা বা দুখ দিও লাভ নাই।
মানুহখিনি নিজেও অ' মানে আৰু মাৰ শক্তি ইমানেই যে মায়ে
আস্তানেল আৰু কিন্তু চোৱা ভিৰ হৈছে কিন্তু কতো একো অঘটন কিন্তু
অঘটন ঘটা নাই সেইটোয়ে সেইটোয়ে সেই অসমৰ অসমৰ মানে কি আমাৰ মানে কি মানে গৌৰৱ বুলি ক'ব পাৰি কামাখ্যা মন্দিৰটো আৰু অম্বুবাচী বুলি ক'লেতো গোটেই ৱৰ্ল্ড মানে গোটেই বিশ্বতে জানে।
বিশ্বতে জানে, অ। অম্বুবাজী মেলা ভাৰতৰ কতো নহয়। আমাৰ কামাখ্যামাৰ বাহি কামাখ্যাৰ মানে বাহিৰে,
অ সেইটোয়ে সেইটোৱে।
অ। কিমান ক্ৰিকেটাৰ-চিকেটাৰ তাৰপিছত এয়া কি ডাঙৰ ডাঙৰ টিভি ম পালী পৰ্দাত কাম কৰা মানুহ এনেকুৱা মানুহও আহিছে তোমাৰ মানে।
আহিছে। ছাৰ খাত তাৰপিছত তোমাৰ অনিল মুকেশে আম্বানী পুতেক ত' কি আছিলে অ' আনন্দ আম্বানী আহিছে। আহে চব আহে দিয়া শচীন টেণ্ডুলকাৰ
তাৰমানে এইখিনি সময়ত বোলে হয় কামাখ্যা মা বোলে এইখিনি সময়ত এই তিনিদিন যিটো মানে এটা হেৰি হয় ন অ জাগ্ৰত হৈ থাকে বোলে অ' আৰু এইখিনি টাইম একদম তোমাৰ ধ্যান উপাসনাৰ কাৰণে মানে সেই মানে শক্তিটো বেছি হৈ থাকে তুমি যদি এইখিনি সময়ত ধ্যান কৰা নহয় পুৰা সেই হয় সেই কাৰনে একচুৱেলি মানুহবোৰ আহিছিলে উ ডাঙৰ ডাঙৰ জোগী চোগী বিলাক যে আহে যে মানে এই ঠিয়া নকৰিবলৈও বহুত মানুহ আহে জানা বহুতেতো মানে সেই কাৰণেও আহে ধৰা এনেই আহে কিন্তু কিছুমানে কিন্তু আস আচলকে মানে মানে পুৰা ধ্যানতো থাকে কিছুমান মানুহে কিন্তু চকুৱে নোখো লেদিছ কিছুমান মানে
কিছুমান আগত আগলৈকে যিবিলাক আহিছিলে সেইবিলাক আচল আচল মানে যোগী বা তোমাৰ তপস্যা কৰা ব্যক্তি আছিলে সাধুৱা আৰু সাধিকা আছিলে এতিয়া তাৰমানে কি হৈছে জানা দেখাই দেখি তাৰমানে কিছুমান খণ্ডও আহে নহা নহয় নহা নহয় মানে যিখিনি
উম উম।
আ সেইকাৰণেও অলপ পৰিৱেশটো বেয়া হৈছে মানে বাহিৰা মানুহে অকণ মানে ধৰা বেয়া পাইছে বা কিছুমান দেখিছে সামাজিক মাধ্যমতো লিখিছে অলপ বিনষ্ট হৈছে পৰিৱেশটো সেইকাৰণেও। মানে যিটো মাহত্ব উ মানে অম্বুবাচীৰ মাহত্ব সেইটো মানে অলপ লোপ পাইছে সেইটোৰ কাৰণে ভণ্ড বাবা বিলাক
আৰু এ সময়ত যোগ চোগ কৰিবলৈ ধ্যান কৰিবলৈ এটা নিৰিবিলি পৰিবেশ প্ৰয়োজন হয় হয় নে নহয়। তাতে আগতে আছিলে পৰিৱেশতটো সেনেকুৱা যে মন্দিৰতটো বন্ধ থাকিব। মন্দিৰত ভক্তৰ ভিৰ ভাৰ নাই পবিত্ৰ মনেৰে বহি বাহিৰত মানুহ বিলাক তাকে।
মাৰ শক্তি ল'ব চবে ধ্যান কৰি সেইটোৱে আছিলে অ'।
তোমাৰ নিদিবিলি পৰিৱেশত তেওঁলোকে যোগ সাধনাত মানে ব্যস্ত হৈ যাব কিন্তু আজিকালি ইমানে ভিৰ ইমানেই ভিৰ মই ভাবো যে যিকেইজন সঁচাকে আহিছে পিছে ধৰা এই মানে মুহূৰ্তটো সেই কৰিবলে এই মুহূৰ্তৰ কি হবলৈ তেওঁলোকে হ-হয়নে তেওঁলোকে চাগে কিমান দূৰ পাৰিছে মোৰ মানে ধাৰণা হয় আৰু মই নাজানো তেওঁলোকে কিমান দূৰ মানে শুদ্ধ মনেৰে কৰিব পাৰি।
অ অকনমান কষ্ট পাইছে কিন্তু কিছুমানে মই কোৱা শুনিছোঁ আৰু মই নিজেও কৈছোঁ তুমি খোজকাঢ়ি যেতিয়া গৈ থাকিবা অলপ ভাগৰ লাগে নালাগা নহয় বেৰিকেডবিলাক দি দিয়েতো ৰখাই ৰখাই দিয়ে এটা। এটা এটা গতিত যদি তুমি গৈ থাকা তোমাৰ কষ্টটো অনুভৱ নহয় যেতিয়া তোমাক ৰখাই দিয়ে বেৰিকেড দি পেলাই তেতিয়া অকনমান কষ্ট অনুভৱ হয় ৰখি দিলে তুমি গৈ গৈ গৈ যেতিয়া মন্দিৰৰ দুৱাৰ মুখ পাবা সেই তোমাৰ গোটেই কষ্ট বিলাক নাই হৈ যায় সেই মাৰ যে আশীষ লোৱা যায় যে মাৰ মাৰ বাহিৰখন মাৰ মন্দিৰৰ বাহিৰখনত যেতিয়া যেতিয়া তুমি প্ৰৱেশ কৰা যায়, সেইখিনি সময়ত গোটেই দুখ কষ্ট চব পাহৰি যোৱা নামি আহোতেটো বেছি কষ্ট নহয়ে, নামি আহোতে পতককে পাই যায়। কিবা এটা মানে ফূৰ্তি ফূৰ্তি এটা লাগি থাকে যে কিবা দৰ্শন কৰি আহিল অ' তেনেকুৱা লাগে।
উম। হয় দিয়া এনেও তোমাৰ চাবাছোন কামাখ্যাত গ'লে আমি উম ভিৰ ভাৰটো হয়ে দিয়া লাইনতে তুমি থাকিলা সেই যে পাঁচশ টকীয়া যে টিকেট বোৰ কাটি পেলাই আমি যে সোমাও অ' বহুতো থঠাকেই দিয়াচোন তোমাৰ দিনটো তথাপিও একো ভুখ নালাগে মোৰ মানে প্ৰমাণ পাই থৈ দিছো, সুখ ভাগৰ তোমাৰ সেনেকুৱাই একো নালাগে সিমান তুমি পাৰিবা আৰু যাবলে মানে। মই যোৱাবাৰ গৈছিলোঁ নেকি জানুৱাৰী ফেব্ৰুৱাৰী মানত মানে।
মই মে'ত গৈ আহিলো মে সাতাইশ তাৰিখে গৈছোঁ অ' মে'ত গৈছোঁ মে' সাতাইশ তাৰিখে। গৰম আছে ছিলে কিন্তু সেইদিনা বৰষুণ দি আছিল অলপ অলপ বৰষুণত ভিজি ভিজি গৈছোঁ আৰু মানে গৈ পেলাই আহ ভাল লাগিলে ভিতৰত সোমাব নোৱাৰিলো সেইদিনা কিবা মিনিষ্টাৰ গৈ ছিলে নেকি, কিবা মানে বন্ধ কৰি থৈ দিছিলে।
পিযুষ হাজৰিকাহত গৈছিলে সেইদিনাখন।
কৰিছিলে বহুত ভিৰ আছিলে, ভিৰ থকা কাৰণে আমি ভিতৰত দৰ্শন নকৰিলো, বাহিৰতে পৰি ক্ৰমা কৰি পেলাই তেনেকে তথাপিও মনটো ভাল লাগিছে।
অ' তুমি ৰাতিৰ পৰিৱেশতটো দেখিছানে তাৰে?
গৈছো গৈছো অ' এবাৰ মই গৈছো অ' অম্বুবাচীৰ লাষ্ট ত' মানে শেষৰ দিনা অম্বুবাচী মানে নিবৃত্তিৰ পিছৰ দিনা। সেইদিনাখন গৈছিলো মই-মই আৰু মোৰ আহ উ, স্বামী আমি দুটা গৈছিলো, ৰাতি গৈ পেলাই আমি এনেই ধূপ চাকি জ্বলাই খুলিছিলে মন্দিৰৰ দুৱাৰ খুলিছিলে কিন্তু ৰা তিটো বন্ধ
শুক্ৰবাৰ শনিবাৰে গৈছিলা মানে?
এইবাৰ নহয় আগতে গৈছো। সেইটো বহুত বছৰ আগতে গৈছিলো, তিনি চাৰি বছৰ আগত গৈছিলো। তেতিয়া কিন্তু ইমান মানুহ নাছিলে তেতিয়া।
অ ভাল লগা আছিল চাগে, ন?
অ অ ভালেই লাগে। মোৰ কিন্তু সেইদিনা গৈ খুব ভাল লাগিছিলে। একদম জাক জমকাই তোলে ৰাতি একদম লাইট টাইট দি থৈ দিয়ে।
অ ধুনীয়া লাগে। আৰু এইকেইদিন যে দিন ৰাতিৰ হিচাপ নোহোৱা গৈ হৈছে তোমাৰ।
অ' ৰাতিপুৱা পাঁচটা বজাতো মানুজ মানুহ লাইন এক
লাইনে লাইনে একে ৰাতিপুৱা তোমাৰ যিটো হাৰত ভিৰ হৈছে তুমি গধূলি ৰাতি বাৰটাত গ'লেও তুমি সেইটো ভিৰে দেখা পাবা ইয়াতে।
অ অ তেনেকুৱাই আৰু গধূলি ভিৰ তটো অলপ বেছি বেছিয়ে হয় নেকি? অ গধূলি অলপ ৰাতিপুৱাৰ ভিৰটোতকে
অ অ অ হা আমি যিবোৰ সামাজিক মাধ্যমত এতিয়া ধৰা দেখি আছো, তাতে একদম লাইট-চাইট জ্বলাই মন্দিৰ টো ইমান ধুনীয়াকে সজাই পৰাই তুলিছে। তোমাৰ নিজে - নিজে ভক্তি আহিয়ে যাব।
আহি যায়। কিবা তুমি যোৱাৰ লগে-লগে শক্তি এটাই পোৱা যায়।
হয় নেকি?
অ গ'লে এটা শক্তি
অ অকল যে আমাৰ অসমৰ মানুহতকে, তোমাৰ বাহিৰা মানুহৰ সেইটো বেছি ইয়াত। তে আৰু শুনিছো ঠায়ে ঠায়ে বোলে খোৱা বস্তু বিলাকো যোগান ধৰিছে।
অ এইবিলাক স্বেচ্ছাসেৱী এইবিলাক মানুহে সংঘ সংঘবিলাকে সংগঠনবিলাকে এইবিলাক খোৱা বস্তু বোলে, বহুত দিয়ে। গোটেই ৰাস্তাতে দিয়ে। অ। ভাত, খিচিৰি, ৰুটি
অ। খোৱাৰ কাৰণে আৰু মানে সেয় কৰিব নালাগে আৰু।
দিয়ে পানী দিয়ে।
উম উম উম উম
তেনেকে দি দিছে বোলে, দিছে মানে দিয়ে আৰু অ।
আৰু সেও কৰিছে, তলত বোলে চেন্দেল বোৰ খুলি থৈ পেলাই যাব
এইবাৰ বোলে এইটো ব্যৱস্থা কৰিছে।
অ ত অ তলতে অ তলতে খুলি থৈ যাই পেলাই তুমি ন দিয়া তোমাৰ এখন আৰু এইবাৰ উঠোতে কামাখ্যাৰ দি এনেকে উঠিছে ন। মেইন যে টাৰ্ণিং টো যে পায়। কামাখ্যা পোৱাৰ আগে এটা টাৰণিং থাকে ন আৰু সেই টাৰ্ণিংটো দি ওপৰলৈ উঠি নিদিয়ে বোলে। কিবা পাণ্ডুৰ ফালে ৰাস্তা হয় কিবা চিৰি কি আহিব দিয়ে। অলপমান উল্টা-পাল্টা হৈছে আৰু মানে
টো ব্যৱস্থা কৰি দিছে যাতে নিয়াৰিকৈ গ
অ অ অ তাৰমানে এ এফাল দি তুমি যাই পেলাই, এফাল এফাল দি তুমি ঘূৰি আহিব লাগিব। তাতে মানুহ অ তাতে মানুহ আৰু গেডাৰিং হৈ থাকিবলৈ দিব নাৰে। নোৱাৰেও দিয়াচোন। ইমান লাখ-লাখ ভক্ত তুমি কেনেকে পাৰিব।
বহুত বেছি বহুত
উম নোৱাৰিব আৰু
এটা মানে আমাৰো অসমৰ গৌৰৱ যে আমাৰ অসমত, অসমত কিবা এটা আছে যে, গোটেই বিশ্বৰ মানুহে
অ' আমাক যদি কেতিয়াবা বাহিৰত মানুহে সোধে তোমালোক কৰ' পৰা আহে আমিও কামাখ্যা দেশৰ মানুহ বুলি ক'ব পাৰিম আৰু।
পাৰো আমি পাৰো ধুনীয়াকে ক'ব পাৰো আৰু কামে খা বুলি ক'লে বিশ্ববিখ্যাত, কোনে নাজানে?
কোনে নাজানে অ', অ', ডাঙৰ ডাঙৰ পণ্ডিত চণ্ডিত বিলাকো আহি যায়। আৰু এই অ' অ' দা আৰু কিমান ডাঙৰ ডাঙৰ যোগী